হয়নে। শুনি আছো, শুনি আছো কোৱা।
হয়
হয়, হয়, কি কৈছা? অ', এনেই আছো তুমি কি কৰি আছা? অ', শুনিছনে? তুমি ৰখি অ অঁ ৰখি লোৱা ৰখি লোৱা অলপ নেটটো ভাল পাবা
এ নেটটো অকনমান বহুত বেয়া হৈ আছে এই দুদিন
হয় ভাত পানী খালা
ভাত পানী আমাৰ খোৱা খাবলৈ হোৱা নাই ৰবা তোমালকে খালা।
অ, মূৰ। খোৱা নাই বাৰু মানে মই অলপ আগত এই লগৰ এটাৰ জন্মদিন খাই আহিলো আহি কিন্ত এতিয়া। ভাত খাওঁনে নাখাও ভাবি আছো আৰু মানে কিবা এটা খালী আৰু পটককে এইকেইদিন মানে এনেকুৱা হৈ আছে পেটটো পটককে ভৰি যায় মানে দিনটো খায়ে থকা যায় মানে গধূলি খালো আৰু মই কঁঠাল খালো তাৰ পিছত লেটুক খালো ইবাগে নাচপতি খালো মানে পেততো আৰু ভৰি থকাৰ দৰে হৈ আছে
অ বাকী গৰম কেনেকুৱা তোমালোকৰ ফালে
নাই গৰমটো কালি কালি আৰু পৰখি তিনিদিন দিলে আৰু আজি নাই আৰু
অ আমাৰ ইপিনেতো কিন্তু গৰম বৰ্মা নাই
অ মানে আজি দিৱস আজি দিনটো বৰষুণ দিলে বাৰু গধূলি অলপ ৰ'দ দিলে সেয়ে আজি ঠিকে আছে বতৰটো আৰু গৰমো নাই বেছি
হয় হয় তথাপিও আৰু গৰমটো আমাৰ বৰ্তমান সময়ত আৰু অত্যাধিক হৈছে আৰু ক'বলৈ গলে আগৰ আগতে যেনেকুৱা ধৰণৰ আমি গৰম আৰু অনুভৱ কৰিলে আমাৰ আৰু বেছি আৰু বেয়া লগা নাছিল গা পা বা আমাৰ গল যিটো আৰু গৰম সেইটো আমি অনুভৱ কৰা নাছিলো আৰু অধিক পৰিমাণে কিন্তু এতিয়া কিন্তু আমাৰ গৰমটো অত্যাধিক পৰিমাণে হৈছে আৰু আমি ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰো এনেকুৱা ধৰণৰ
মানে আজিকালি এনেকুৱা হৈছে মানে গৰম হোৱাৰ মেইন কাৰণটোৱে হ'ল আমাৰ প্ৰ প্ৰদূৰ্ষণ কাৰণ চাবা তুমি গছ-গছনি কাটি দিছা চাপজ তোমাৰ বায়ু প্ৰদূষণ ঠিক পৰিমমানে কৰিছা মানে কেনেহান হৈছে আমাৰ গোলকীয় উত্তাপতো টো গছ-গছনি কাটিলে বাঢ়ি যাব ন এই গলকীয়া উত্তাপটো গছ গছনি কাটাৰ ফলত বাঢ়ি যাই আছে বাঢ়ি যোৱাৰ ফলত আমাৰ মানে কি এনেকুৱা অ ৰ'দটো বাঢ়ি যাই আছে আৰু ৰ'দটো মানে তাপটো বাঢ়ি যাই আছে আৰু ঠিক এনেকৈয়ে মানে কেনেকুৱা তোমাৰ চাবা তুমি প্ৰকৃতিৰ লগত তুমি যদি অ তুমি প্ৰকৃতিক যদি তুমি অনিষ্ট কৰা প্ৰকৃতিটো তোমাকটো অনিষ্ট কৰিবই ন ই কেনেকুৱা হৈ আছে আৰু
তুমি সঁচা কথাই কৈছা তুমি এইটো যে আমি আমি যদি প্ৰ প্ৰকৃতিক আৰু বিনষ্ট কৰো আমাক প্ৰকৃৃতিৰ প্ৰকৃতি আৰু আমাক আমাক মানুহকৰৰো অনিষ্ট কৰিবই সেইটো নিশ্চিত কাৰণ আমি যেতিয়া আৰু গছ-গছনিবোৰ অত্যাধিক পৰিমানে বৰ্ত বৰ্তমান আমি সকলোৱে কাটো বা ক কাটি থকা আমি দেখিবলৈ পাইছো যাৰ ফলত আমাৰ গোলকে উষ্ণতাতো বৃদ্ধি পাবলৈ ধৰিছে আৰু সেই বৃদ্ধি পোৱাৰ ফলত আমাৰ গৰমবোৰ অধিক পৰিমানে হ'বলৈ ধৰিছে লগতে আমাৰ গ্ৰহত অজন স্তৰত থকা এক তৰফত অ আমাৰ ফুটা যেন এক হোৱা বুলি আমাৰ বৈজ্ঞানিক সকলে বাৰু উলিয়াইছে বা আমি গম পাইছো আৰু গতিকে অ কবলৈ গলে সেইবোৰৰ পৰাও আমাৰ আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হব লাগিব আৰু আমি। বা আমাৰ বিভিন্ন ধৰি লোৱা আমাৰ সূৰ্যৰ পৰা অতি বেঙুনীয়া ৰশ্মিটো আমাৰ যেতিয়া আৰু এ সেই তৰফৰ পৰা আহ বৰ্তমান অহা দেখিছো বা আহে সেই অহাৰ ফলত আমাৰ আহ যেতিয়া আৰু আমাৰ মানুহৰ গাত পোৰে তাত আমি ছালৰ এক বেমাৰ হোৱা অ ছালৰ যিটো আৰু ৰোগ সেইটো আমি বৰ্তমান আহ হো হোৱাটো আৰু আমি দেখিছো। গতিকে আমি মানুহবোৰে যেতিয়া আৰু প্ৰকৃতিটোক অনিষ্ট কৰিম তেতিয়াতো আমাক মানুহবোৰকো প্ৰ কৃতিয়ে অনিষ্ট
হয় হয় হয়। হয় হয় মান ইমানে মোৰ মতে কেনেকুৱা প্ৰকৃতি ভাৰা বচনটো স সাহায্য কৰে ন। যেতিয়া আৰু তেওঁৰ সহ্যসীমা পাৰ হৈ যায় ত অনিষ্ট কৰিব ল ধৰিবই কাৰণ চাবাৰ নি আমি কেনেকুৱা কৰি আছো আমি চাপজ চাবা তোমাৰ আমি গছ কাটি আছো, গছ ৰোৱা নাই? তুমি যি আমি গছ কাটি সময় হোৱা ঐ গছ কাটিলে ত এডাল ডাঙৰ গছ কাটিলে দহডাল সৰু গছ ৰুলে আমাৰ সেইখিনি ফলাফল সেইখিনি তাৰমানে আমাৰ ব ঘাটিটো পূৰণ কৰিব নোৱাৰে কিন্তু কিছ ছু বছৰ পিছত হয় সেইবেলা ডাঙৰ হয় কেনে আমাৰতো প্ৰকৃতিটোত ভাৰাসাম্যটো ৰক্ষা কৰিব ন। ঠিক আছে দে, আমি গছ কাটি আছো গছ ৰুৱা নাই বা আমাৰ পলিউচনটো আমি বহুত কৰি আছো আৰু মোৰ মতে পলিউচনটো ফলতো ত আমাৰ প্ৰকৃতি অনুষ্ট হৈছে যেনেকে মাটি প্ৰদূষনৰ ফলত আমাৰ প্ৰকৃতিৰে অনুষ্ট বা পানী প্ৰদূষণৰ ফলত আমাৰ প্ৰকৃতিৰে অনুষ্ট বা বায়ু প্ৰদূষণতো প্ৰকৃতিৰে অনুষ্ট। ঠিক সেইদৰে আমি যদি মাটি প্ৰদূৰ্ষণ কৰাটো কমাই দিওঁ বা আমি বায়ু প্ৰদূৰ্ষণ মানে যদি আমি চাবা যান - বাহনত হোৱাৰ পৰা আমাৰ মা বায়ু প্ৰদূষণ হয়, ঠিক সেইদৰে আমাৰ শব্দ প্ৰদূষনো শব্দ শব্দ প্ৰদূষনো হয়। বা যা যান - বাহনত ধোৱা ওলোৱা যান - বাহন চলোৱাতকৈ যদি আমি বা যান্ত্ৰিক চা মানে বেটাৰীৰ দ্বাৰা চলোৱা যান বাহনবোৰ আমি চলাওঁ। তেতিয়া আমাৰ অলপ হলেও প্ৰদূষণটো কমি যাব বা আমাৰ অ কল কাৰখান পৰ বল অলপ যদি ব কমাও বা ক কল কাৰখানাও বাৰু যদি খুব লাগাতকৈ অধিক হৈ গৈছে ন আমাৰ কল কাৰখানাবোৰ সেইবোৰেও আমা বহুত ধৰণে আমাৰ বি মানে বহুত সংখ্যক মাটিবোৰ প্ৰদূষণ কৰিছে সেইবোৰ বোৰ ঠাইত কল কাৰখানাবোৰ বন্ধ ক বন্ধ কৰো বা কম পৰিমাণে কৰো তেতিয়াও আমাৰ বায়ু প্ৰদূষণৰ অলপ কম হ'ব বা আন প্ৰকৃতিটোৰ ভাৰসাম্যটো অলপ ৰক্ষা হ'ব।
হয় হয় একেবাৰে তুমি এইটো ঠিক কথাই কৈছা যে এতিয়া চোৱা আমাৰ যিটো আৰু কল কাৰখানাবোৰ আমি দেখি চাবলৈ গ'লে আমাৰ চহৰ অঞ্চলতে হওক বা আমাৰ আ গাঁৱলীয়া অঞ্চলত আমি বিশেষকৈ আমি নদীৰ পৰা আমি দেখা পাওঁ আৰু সেই স্থাপনৰ ফল
হয়, হয়।
আমা কগত হোৱা আমাৰ অপদ্ৰব্যৰ আৰু ওলাই সেই অপদ্ৰব্যবোৰ আমি নৈৰ লগত একেলগে সংলগ্ন কৰি আমি নৈতে পেলাই দিওঁ আৰু
হয়, হয়।
ফলত অ' পানীটোও পানীতো আমাৰ দূষিত হ'বলৈ ধৰিছে আৰু লগতে তাত থকা আমাৰ জ্বলন্ত প্ৰাণী বোৰো আমাৰ নাইকিয়া হ'বলৈ ধৰিছে। এতিয়া ক'বলৈ গ'লে আমাৰ মাছমৰীয়া সকলে অৰ জীৱিকাৰ একমাত্ৰ প্ৰধান আহিলা আহিলা হৈছে। তেওঁলোকৰ মাছ মৰা। গতিকে যদি আমাৰ সেই পা পানীবোৰ দূষিত হোৱাৰ লগতে যদি আমাৰ মাছ কাছ আদিবোৰ যদি নোহোৱা হৈ যায়। তেতিয়াহ'লে তেওঁলোকে জীৱনটো কেনেকৈ আৰু নিৰ্বাহ কৰিব। গতিকে, আমি সকলোৱে আৰু ইয়াৰ ওপৰত সচেতন হোৱাটো অত্যন্ত জৰুৰী। লগতে তুমি অলাই যে এই মাত্ৰ আমাৰ মাটি প্ৰদূৰণটো আমাৰ যথেষ্ট পৰিমানে বৃদ্ধি হ'বলৈ ধৰিছে। কাৰণ এতিয়া চোৱা। আমাৰ দৈনন্দিন জীৱনত আমি মানুহবোৰে বা আমি নিজেই আৰু প্লা প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ আমি অত্যাধিক পৰিমানে আৰু ব্যৱহাৰ কৰিবলৈ লৈছোঁ আৰু সেইবোৰ ব্যৱহাৰ কৰি আমি যধে মধে আৰু যতে ত'তে পেলাই দিওঁ। আৰু সেইবোৰ পেলাই দিয়াৰ ফলত আমাৰ মাটিৰ লগত সেইবোৰ বহুত দিন ধৰি আৰু মিহলি বা একেলগে হৈ একেলগ হৈ থাকে। আৰু যাৰ ফলত আমাৰ মাটিটো দূষিত হোৱাৰ লগতে আমাৰ মাটিৰ যিটো উৰ্বৰতা শক্তি। সেইটো আমাৰ হ্ৰাস হবলৈ ধৰে, এতিয়া চোৱা আমি সকলোৱে জানোঁ যে আমাৰ মাটিৰ লগত প্লাষ্টিক কেতিয়াওঁ একেলগ হ'ব নোৱাৰে। আৰু কিছু সংখ্যক কম সংখ্যক হ'লেও আমাৰ সেইটো সেইবোৰ ব্যৱহাৰ নকৰি যদি আমি ধৰি লোৱা আহ আহ বাহঁ বা বেতৰে তৈয়াৰী বা আমাৰ যদি কাগজৰে তৈয়াৰী যদি আমি আৰু মোনাবোৰৰ ব্যৱহাৰ কৰোঁ। আমি দৈনন্দিন জীৱনত তেতিয়া হ'লে আমাৰ বায়ুটোৰ দূষিত নহ'ব লগতে আমাৰ অ' মাটিটোৰ দূষিত নহ'ব, তেতিয়া তুমি কি কোৱা
হয়, এইটো ঠিকে ক'লা যে আমি আমি চাবা মাটি প্ৰদূষণৰ কথা কলাই যাতে তুমি মই তুমিতো কৃষকৰ কৃষকৰ ঘৰৰ ল'ৰা-ছোৱালী ন ম‌ই উম। মই এইটো জানোঁ যে মাটি প্ৰদূষণ হোৱাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ লছ হৈছে। কাৰণ চাবা তুমি মাটি প্ৰদূষন আমাৰ মানে কেনেকুৱা হৈছে। আমাৰ কেমিকেল জাতীয় বস্তুবোৰ অ' মানে প্লাষ্টিকটো আমাৰ আলটিমেটলি সেইটো তুমি কলাই যিহেতু সেইটোৰ কাৰণে সেইটোৰ কাৰণেও আমাৰ বিভিন্ন ধৰণে আমাৰ উম, আমাৰ মানে মাটিতো প্ৰদূষণ হৈছে। ঠিক সেইদৰে আমাৰ মাটি প্ৰদূ্ষনত হোৱাৰ প্লাষ্টিক প্লাষ্টিকে মানে তিনিওটা আমাৰ প্ৰদূষণ কৰে বায়ু, পানী, মাটি সমানে প্ৰদূষণ কৰে। কাৰণ পানীত পেলালে পানী প্ৰদূষণ কৰে, মাটিত পেলালে মাটি প্ৰদূষণ কৰে বা জ্বলাই দিলে ধৰণৰ ঠিক সেইদৰে আমাৰ চাবা আমি কৃষকৰ ল'ৰা ছোৱালী আমি মাটিটো আমাৰ কাৰণে আমাৰ ভগৱান মানে আমিতো ভাৰতৰ মানুহ আমি মাটিটো নিজৰ মাৰ দৰে মানো ন। ঠিক সেইদৰে আমাৰ কি বুলি কয় মাটিটো প্ৰদূষণ হলে আমাৰ কি লষ্ট জানা নে মাটিটো তাৰপৰা আমি আমি কৃষ আমি খেতি কৰো মাটিত মানে তাৰপৰা তুমি পথাৰত খেতি কৰিলো খেতি কেমিকেল জাতীয় বস্তুবোৰ আমাৰ বাৰু সেইটো নকৰে আমাৰ জৈৱিক সাৰবোৰ ব্যৱহাৰ কৰে আৰু ঘৰতে জৈৱিক সাৰবোৰ সাজায় কিন্তু কিছুমান মানে বাকীবোৰ মই দেখা দেখো যে আমাৰ জৈৱিক সাৰৰ জেগাত ৰাসায়নিক সাৰবোৰ ব্যৱহাৰ কৰে। সেইবোৰৰ কাৰনত আমাৰ মাটিটো এনেকুৱা ধৰণে প্ৰদূষণ হৈছে মানে প্ৰদূষণ হলে মাটিৰ উৰ্বৰতাটো প্ৰদূষণ মাটি প্ৰদূষণ হলে, মাটিৰ উৰ্বৰতাটো নোহোৱা হৈ যায় আৰু। মানে মাটিৰ যোনটো আগতে চাবা কিবা এটা বস্তু তুমি কি চিটালা সেইটো বস্তু যদি তোমাৰ মানে ফলটো অ মানে তোমাৰ সাৰ ব্যৱহাৰ নকৰাকৈ তোমাৰ দ মানে এক টকাৰ বস্তু চিটলা দহ টকাৰ লাভ হয় তোমাৰ ঠিকেই যদি আজিকালি তোমাৰ সাৰ যদিত নহয় যদি তুমি আহ সাৰ নিচিটিৱা তোমাৰ এক টকাৰ বস্তুত এক টকাৰো লাভ নহয় এক টকাও নোলায় মানে এনেকুৱা আজিকালি আগতে তোমাৰ এনেকুৱা আছিল মানে মাটিটোত মানুহে সাৰ কেনেকৈ ব্যৱহাৰ কৰা হল চাবা আমাৰ প্ৰথমবাৰ মাটিটোত সাৰ ব্যৱহাৰ কৰিলে মাটিৰ উৰ্বৰতাটো অলপ বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ লগে লগে মাটিটো আমাৰ তোমাৰ ফচলটো ভাল হ'ল ফচলটো ভাল হোৱাৰ লগে লগে তোমাৰ মানুহবোৰে ভাবিলে কি সাৰটো ভাল মাটিৰ কাৰণে তাৰপিছত নেক্স বাৰো সেইখিনি সাৰ সাৰ ব্যৱহাৰ কৰিলে তেতিয়া ফচলটোৰ ব্যৱহাৰ উৎপাদনটো তাতকৈ বেছি কমি গ'ল মানে আগতে যিমান পাই আছিল তাতকে কমি গল নেক্সট বাৰ ডাবুল ব্যৱহাৰ কৰিব লগা মানে সাৰটো এনেকুৱা বস্তু মানে প্ৰত্যেকবাৰে আমাৰ সাৰৰ পৰিমাণটো বঢ়াই থাকিব লগা হৈছে মাটিটোৰ উৰ্বৰতা বঢ়োৱাৰ কাৰণে।
হয় হয় তুমি একেবাৰে এইটো ঠিক কথাই কৈছা এতিয়া আমি ক'বলৈ গ'লে তুমি চোৱা যে আমাৰ এ পৰিৱেশটো আমাৰ এনেকৈ বিনষ্ট হৈছে বা আমাৰ এনেকৈ প্ৰদূষিত হৈছে যে আমি এনেকৈ বা ধৰি লোৱা আমি দহ মিনিট বা এক ঘন্টাকৈ আমি বা এদিনত কৈ আমি শেষ কৰিব নোৱাৰিম এনেকুৱা ধৰণে আমাৰ প্ৰদূষণ বোৰ হবলৈ ধৰিছে আৰু বৰ্তমান সময়ত গতিকে যদি আমি যদি ইয়াৰ ওপৰত যদি আৰু সকলোৱে আমি যদি সচেতন হওঁ বা পোনপ্ৰথমে আমি যদি নিজেই সচেতন হওঁ তেতিয়া সে আৰু আমি আনক দহ জনক আমি ইয়াৰ উপ ইয়াৰ বিষয়ে আমি আৰু ভাল উপদেশ দিব পাৰিম গতিকে ইয়াৰ প্ৰতি আমি সকলোৱে সচেতন হোৱাৰ লগতে আমাৰ যাতে চৰকাৰেও যাতে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰে এয়াই আৰু
মানে আমি কেনেকুৱা হ'ব লাগিব মানুহবোৰক মই মানে আমাৰ কোৱা মানে কোৱাটো উচিত যে আমি প্লাষ্টিক জাতীয় বস্তুবোৰ ব্যৱহাৰ কৰিব নালাগে সেইবোৰ কোৱাটো উচিত বা প্ৰদূষণটো কমাবলৈ আমি নিজেও ঠিক হ'ব লাগিব বা ক'বও লাগিব সেইবাবে আৰু
গতিকে ঠিক আছে বাৰু কেতিয়াবা আকৌ আলোচনা কৰিম ইয়াৰ ওপৰত ভাল লাগিল কথা পাতি বা বহুতো কথা জানিব পাৰিলো
ম উম দিয়া দিয়া।